হেল্ল'?
ভালনে?
ভাল ভাল। তোৰ?
উম, ভাল নে?
ভাল, ভাল। তোৰ? অ, অ। ক'ত, আছ এতিয়া? এয়া মই পঢ়ি-মেলি শুবলৈ লৈছোঁ।
অ, '।
তই?
মই শুমা আৰু এতিয়া। বহুত দিন ফোন চোন কৰা নাই। মই বোলো ফোন এটা কৰোঁ।
অ, অ। এ, এ হেৰিহেৰি মানে এইটো স্কুল চিস্কুল থাকে যে, অলপ ফোন কৰিবলে অসুবিধা হ'ল। হয় যে
উম, অ,।
এতিয়া তই ক'ত?
মই এতিয়া লখিমপুৰ।
অ, অ,।
তই?
ম মই তেজপুৰত।
অ,।
বাকী ঘৰৰ, ভাল ভাল তহঁতৰ?
অঁ অঁ।
হেৰি নহয় এতিয়া, পাঁচ ছেপ্তেম্বৰত হেৰিলে যাবি নাই, ব আহিছো। অলে তলে অঁ লগ কৰিম দে।
অঁ লগ পাম বাৰু।
উম, আৰু কোন কোন আহিব গম পাৱনি।
হা।
আৰু কোন কোন আহিব?
মই জনাত লগৰ গোটেইখিনি যাব।
আৰু এ কিছুমান আহিবতো নোৱাৰি।
অঁহ
এইখিনি নাহে আও।
অঁ।
সেইটো কথা
তাকে মই ভাবিছো মানে লগক মই যাম যাম এই মানে ভাবিছো, কি শুন লগৰ কেইটামানৰ লগত মানে ফুৰিবলৈ যাম হা, মানে হেতক মানে টিচাচ ডেত ভাত চাট তাৰ পৰা সেইফালে ফুৰিবলৈ যাম।
অঁ অঁ।
মই যাম বাৰু।
অঁ এ মই অভিজ্ঞকো ফোন মাৰিছিলো ফালে যাম।
অঁ।
গোটেই খিনি অকমান ফুৰিবলৈ যাম গোটেই কেইটা।
অঁ।
উম।
হব, অঁ যাম আৰু গোটেইকেইটাই।
উম, তাত মানে ভাল চিনাকি আছে।
গোটেই কেইটাই ভাবিবি ক'লৈ যাও।
উম উম, চাই ল তহঁতৰ এইফালে গৈ লওক চোন বাও। মোক এতিয়া লক্ষিমপুৰতে আহিব বন্ধটো বা ন।
এনুৱেল এনুৱেল উইকত ও যাব লাগিব নহয় স্কুল।
অঁ, তেতিয়াও যাম নাই তেতিয়া ফুৰাবলে নাই আৰু এনুৱেলি। এইকেইদিনতে ফুৰুঙগে।
অঁ এইকেইদিনটে ভাল হ'ব ক।
উম, বেছি ভাল হব, লগৰবোৰ চব যাব ন।
অঁ অঁ, সেইটো হয় বাও।
এনুৱেল উইকৰ সময়ত আমাৰো ইয়াত আছে নহয় যাদৱ পায়েঙ।
আহ অ। বাকী সেই হে, হা?
কোনখন বিদ্যালয়ত ন এডমিছন?
গুৰুকুুলত।
অ।
তাতা ললো, তই কত ললি?
অ অ, বাকী কেনেকুৱা পাইছ পঢ়া - শুনা?
ভালেই মাষ্টৰটো ভাল আৰু।
অ অ, মাষ্টৰখিনি ভাল হ'লে হ'ল আৰু সেইটোহে লাগে।
নতুন বনিছে বাৰু, নবনা নহয়। তোৰ বনিছে নাই?
বনিছে আমাৰ ইয়ালে
অ হ'লো এই আগৰখিনি নিচিনা নহয় আৰু ইমান এটা।
আমি আমি গোটেই কেইটা একেটা শ্ৰেণী পঢ়িচো তাৰ গোটেইকেইটা।
অ তোৰ লগত আৰু কোন কোন আছে একেখন বিদ্যালয়ত?
মোৰ এতিয়া চা, ঠিকে আছে, ঠিকে আছে, এজ আছ টেকৰাজ এ গুৰু পৰা আশ্ৰয় লৈছিলো।
অ আকৌ বোলে আকৌ বোলে প্ৰিঞ্চ বেলেগ এখন লৈ গ'ল।
জানো প্ৰিঞ্চ এইকেইদিন স্কুল অহা নাই কিন্তু যাম যাম বুলি কৈ আছে।
অ অ।
থম প্ৰথম কেইদিন আহিল তাৰপিছত এতিয়া স্কুল অহা নাই ডিব্ৰুগড় লে গৈছে
অ মোক কোনে কৈছিলে তেতিয়া মই গম পাইছিলো।
এই আমাৰ ইচ কলেজত যে হেই ক্লাছ চিটত যে দিছিলোঁ ৰবি যে
অ।
সিও আহিলে নহয়।
অ সি থাকা নি এতিয়া।
উম এতিয়া থাকে
ভালেই গোটেই আগৰ লগৰখিনিও হ'ল।
নতুন লগৰো বনিছে কিন পুনা আৰু ছিক্স
আমাৰ আমাৰ ঘৰ জিণ্টু জিণ্টু অ গুৰুকুুলতে।
অ।
ইও আমাৰ কলেজতে ললে।
উম ভাৰ্গৱ কত লৈছে গম পাওঁ নে?
ভাৰ্গৱে এই মই শুনাতে চেণ্ট জিভয়াৰজত লৈছে বুলি শুনিছিলো।
এ উম।
সেইটোলৈকে গম পাওঁ বাকী এতিয়া হয় নে নহয় গম নাপাওঁ আৰু হেৰিয়ে লৈছে বুলি গম পাও। এইটো আমাৰ এই মৃন্মই যে।
অ অ, সেহতি ভাৰ্গবে আকৌ ডন বস্কত যাম বুলি কৈ আছিলে।
হা?
ভাৰ্গৱ ডন বস্ক'ত যাম বুলি কৈ আছিলে বাৰু
অঁ সি ডন বস্ক'তে লৈছে
অ তাকে তাৰ ভাগৰ নম্বৰটো দিবিছোন এইটো তাৰ বাপেকৰ হে
অ অ মই পিছত বাৰু এই হে দি দিম বাৰু
উম দি দিবি অ
বাকী এনুৱেল উইকত যাবি নহয়?
এনুৱেল উইকত যাব লাগিব।
অ', সেই-সেইদিনা চব আহিব একেবাৰে লাষ্টৰ দিনা গোটেই আগৰ খিনিৰ লগত যোন আছে চব আহিম বুলি কৈছিলে।
অ'।
সেইটো গ'ম পাওঁ অ' মানে এতিয়া টিচাৰ অ', শিক্ষক দিৱসত গোটেইখিনি আহিলেও মানে তাত গোটেই খিনি আহিব বুলি মই গম পাওঁ।
অ'।
খবৰ দিছিলে মানে।
আমাৰ ইয়াত লখিমপুৰ চি কাৰ্ণিভেল চলি আছে নহয়, আহিবি চাবলৈ।
অ', মই শুনিছিলো, মোৰ মানে তাৰ লগৰ এটা অ', আগৰ লগৰ এজন আছিলে এই কচিঙৰ কৰা।
অ'।
সি কৈছিলে মানে এনেকুৱাকে পাতিছে তই আহিবি ন'হলে।
তাৰপৰা কৈছে তই এতিয়া নালাগে জুলাইত আহিলেও' হ'ব এমাহ দহ দিন পাতিছে।
অ', চল্লিশ দিনীয়া পাতিছে
অ', সেই বুলি কৈছে মই বোলো অ', মই যাম বুলিয়ে কৈছোঁ।
অ', আহিবি আহিলে লগ কৰিম ন'?
অ', গোটেইখিনি দ দীপক হঁতকো কৈ থবি চব একেলগে যাম।
উম, আৰু তাৰ আৰু কোনোবা আহিম বুলি কৈছে লগৰ
হা?
তোৰ লগৰ
জিণ্টু হঁতক লৈ যাম মাধু
অ' সিহঁত দুটাক লৈ আহিবি
তেহেঁতকো লগতো ধৰি চাম য আহে নাহে তেহেঁতৰ কথা আৰু।
অ', সুধিবি।
হেইটোৱে।
আহিলে ভাল আৰু ওচৰৰ মানুহ বোৰে পায় লগ
অ', বাকী আমি গোটেই কেইটা লগ খাই এদিন ক'বালৈ যাবা লাগিছিল নহয় জেগা এটালৈ।
সেই টোৱে তেতিয়া হেৰিলে যাম হেই শিক্ষক দিৱসৰ দিনা।
হা?
শিক্ষক দিৱসৰ দিনাকে যাম আৰু ক'বালে।
কোন জেগালে যোৱাটো ভাল পাবি?
যাব পাৰি
কলৈ যাম বুলি ভাবিছ?
চেঁচা চেঁচা একদম
অ' চেঁচা হলে পাৰিব
মই মানে তালে আজি লৈকে যোৱা নাই ন চাবলে
অ' অ' অ'।
আৰু অভিজ্ঞানহঁত নাই চোন অভিজ্ঞানে কৈছিলে চেঁচা কথা।
অ' দুুৰপাঙো আছে নহয় সেইকনতে।
অ'।
সেই ওচৰতে হ'ব সেই জেগাটো লৈ যোৱা আৰু আৰু এই জংঘল ৰিজৰ্টখনো আছে নহয়
অ'।
তালৈও যাব পাৰিম
তেতিয়া হ'লে নেটপেক ঠিক কৰিম
অ তাৰ লৈকে যোৱা যাব পাৰি
অ দিন আছে বা এতিয়া এতিয়া জুলাইত মাহত আকৌ যামতো তহঁতৰ কাৰণে
অ আগষ্ট ছেপ্টেম্বৰ পাঁচ তাৰিখ লৈ দিন আছে
বহুত দিন আছে
অ হ'লেও আৰু আগতীয়াকে ভাবি থলে ভাল আৰু
অহ
চবে মিলি কিবা এটা পইচা এটা এটা আনিবি
অ নিব লাগিব পইচাটো আমি তো কিবা এটা খাবলৈ গ'লে পইচা লাগিব পাৰে একস্তাকে পঞ্চাছ টকা হ'লেও
অ সোমাওক অ চেঁচাত এটা এণ্ট্ৰি ফীচ এটা লৈ আক
অ
সেইটো লাগিবই
অহ
সেইটোতো সেইটো মানে এই স্কুটি চিস্কুটি লৈ গ'লেও লয়
তই এতিয়া ক'ত থাক ভাড়া ঘৰতে না পিজি
এই ভাড়া ঘৰ
অ আও কিবা থাকি যাব
হা
আৰু কোনোবা থাকেনে অকলে
আৰু এই লগৰ এজন থাকে
অ
যেনিবা জিমটো নহয় বেলেগৰ
অ অ
এনেকুৱা কথা
অ
অ তোৰ পঢ়া শুনা ঠিকে চলিছে
ঠিকে চলিছে পৰীক্ষা চলি আছে
অ আমাৰও পৰীক্ষা চলি আছে
আজি গণিত আছিলে।
অঁ কাইলে কি আছে?
তহঁতৰতো পঞ্চাছ নম্বৰহে পাতে।
অ অ আমাৰ আকৌ পঞ্চাশ গুৰু বুলত
সেইটো সেইটো কথা দহ নম্বৰ এটা বেছি হওক আৰু
অ তহঁতে তইতো বিজ্ঞান শাখাতে লৈছ।
অ হেৰি কি কি ললি বিষয়?
গণিত লৈছো বিজ্ঞানৰ তিনটা মান তিনটা মান ভাগ আছেই
অঁ,
তাৰ পিছত তাৰ পিছত লৈছো ইংৰাজী লৈছো। আৰু এটা ফিজিকেল এডুকেশ্বন বুলি আছে স্বাস্থ্য কাৰণে ন বগাবলৈ ভাব আ
অ আমাৰো আজিৰ পৰা পৰীক্ষা চলি আছে আজি ইংৰাজী আছিল কাইলে ফিজিকেল এডুকেশচনে আছে।
অ,
এ ফিজিকেল এডুকেশচন তোমাৰে এ এইটো দ্বাদশ শ্ৰেণীয়ে পৰীক্ষাত ভাল হয় আৰু মাৰ্কচ উঠাবলৈ।
উম অ
সেইটো কথা।
অ, হ'ব দে তেতিয়া টোপনিয়ে ধৰিছে অ তই ভাল কে পঢ়িবি
অ, অ,
হব দে শু দে শুভৰাত্ৰি